কি কৈছে?
আছো এনেই, তই?
এয়া এনেই আছোঁ, তই?
মই এনেই ৰাস্তাতে ভাতকেইটা খাই ওলাই আহিছো এনেই অকণ।
অ' ভাত পানী খালি?
খালোঁ৷
উম কিহে খালি?
ডিম, বিলাহী, ভাজি, দালি৷
অ
তই কি খালি?
ময়ো সেই তেনেকাই সেই আলু দালি তাৰপিছত ভাজি আছিল কিবা৷ সেনেকে
মধুপুৰৰ ফালে ওলাই যাবি নেকি, সন্ধিয়া সময় অকণমান?
মধুপুৰ ফালে, যাব লাগিব ওলাই৷
অ' যাম অ'৷
অ' বাকী খবখাতি ভাল? উম ভাল ভাল৷
ঘৰত ভালনে?
ভাল ভাল, তহঁতৰ ঘৰত ভাল?
অ' ভালেই আৰু৷
উম
পঢ়া শুনা কেনেকুৱা চলিছে? বৰষুণ দে অকমান দিনডাল গৰম। এতিয়া আবেলি সময়ত অকমান বৰষুণ পৰিছে৷
এ বৰষুণ পুৱা দিনটো গৰম হৈ আছিলে, এতিয়া বৰষুণটো দিছে বাৰু৷
ভালে হৈছে৷
জলবায়ুটো চেঞ্জ হৈছে আও৷
বতৰটোৰ কথা ক'ব নোৱাৰি মানে, কেতিয়া বৰষুণ, কেতিয়া ৰ'দ দিয়ে৷
তাকে, এইবিলাক জলবায়ু চেঞ্জ হৈ থাকে যে।
উম।
পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা চলি আছে পুৰা ত
মোৰও চলি আছে আৰু। এক্জাম পাবহি নহয় এতিয়া।
এক্জাম পাবহি এতিয়া অ'।
তাকে সেই বা কি হয় বা একজাম চৰকাৰখনে যিহে নতুন নিয়ম উলিয়াই আছে।
তাকে নতুন নতুন নিয়ম উলিয়ীই আছে চহকাৰে।
আহ পচত দেখে উঠালি।
উম ফচা জক উঠাই দিলে।
উম।
ত এটা কথা ক তই যে মানে এনেকুৱা কথা ক যে টো এতিয়া চহৰও মান এই বিলাক গাঁৱলীয়া মাজে এনেকে পাৰ্থক্য এনেকে কিবা ক
চহৰ আৰু গাওঁ মাজত পাৰ্থক্য পাৰ্থক্যনো কি আৰু চহৰত ধ জনসংখ্যাটো অলপ বেছি নাই আমাৰ গাঁৱতকে।
উম উম।
আৰু গাঁৱৰ মানুহ বিলাকে খেতি বাতি কৰে ধৰ গাঁৱত একদম পুৰা গছ গছনি বেছি।
উম।
ত' চহৰত এতিয়া প্ৰদূষণটো বেছি হৈছে নাই গাঁৱতকে।
চহৰততো প্ৰদূষণে বেছি আছে, গছ গছ নী নাইকিয়া হৈছে তা ফলত তাৰ পৰা তাত অ'।
এতিয়া আমাৰ গাঁৱতকে হয়তো চহৰত বহুত বেছি গৰম মানে
হয়, এতিয়া তা ইয়াততো পুৰা হেয়া ৰ'দ ব বৰষুণ দিছে তো তাত চাগে বৰষুণ নাইয়েই দিয়া বৰষুণ বৰষুণত তাতো তাতো বৰষুণত পৰিমণটোও কম হয় উম।
তাত গছ গছনিয়ে নাই আৰু।
ত চাই চি দিও নাই তাই একোৱে নাইতো ধৰি থৰি এতিয়া গাঁৱততো বিভিন্ন ধৰণৰ গছ গছনি আছে পাহাৰ আছে তাৰচত নদী আছে তো ইয়াত ধুনীয়াকে। পৰিৱেশটো ধুনীয়া আৰু অক্সিজেনৰ ইয়াৰ পৰিমাণটো বেছি হয়। তাত অক্সিজেনৰ পৰিমাণটোতো কম হয় চহৰত।
উম। চহৰত এতিয়া সেয়া পানী নাটনি ধ আমাৰ ইয়াতো গাঁৱতো পানীৰ সমস্যাই নাই।
উম গাঁৱততো পানীৰ সমস্যয়াটো নাই চহৰতটো পানী খাবলেতো এটা বটল কিনি পলে বটল কিনি খাব লাগে।
উম।
আৰু তাততো ধৰি থ এতিয়া বাৰিষা আহিছে ন তাত এতিয়া চাবি গাঁৱত টো গোটেই এইবিলাক ফল মূলৰ পৰা ধৰি লৈ বিভিন্ন ধৰণৰ এতিয়া পোৱা ফল মূল চব পায়। যেনে আম, কঠাল এইবোৰ মানুহৰ বাৰী তে থাকে ন তাৰপিছত মন গ'লে খাব পাৰি আৰু সেইটো এতিয়া মানে ইয়াত প্ৰকৃতিক প্ৰাকৃতিক ভাৱে হোৱা ন? সেইটো কাৰণেই, সেইটোত একো হেৰি নাই আৰু জোনটো এতিয়া চহৰত বা ফল মূল যোনটো বা সেইটোতো কৃত্ৰিম ভাৱে মানে উৎপ মানে হেৰি কৰা হয় তাত সটো খালে শৰীৰৰ কাৰণেও বেয়া হয়। আৰু চহৰৰ সেইটো কেনে সেই আৰু ইয়াতো এই বিলিলাক মানে মানুহৰ ঘৰে ঘৰে হয় ন সেইবিলাক।
উম উম।
অহ গছ গছ গছনি থকা কাৰণেতো অক্সিজেনৰ পৰিমাণটোও বাঢ়িছে। আৰু আজিকালি এনেকুৱা হব ধৰিছে যে এ গাৱতো পোৰাতো গছ গছনি কাটি চহৰলে নিচিনা। হব ধৰিছে, তাতে জন-জনসংখ্যা বৃদ্ধি হৈছে ন।
উম, এতিয়া গছ গছনি কটাৰ ফলতো গৰম বেছি হৈছে গোলকীয়তা বৃদ্ধি মানে সমস্যা বাঢ়িছে।
অ',
তেতিয়া কি হ'ব ম উপায়ো নাই নহয়
গছ - গছনি কাটিছে আৰু আগতকে - আগত। কে আজিকালিতো হছে না গৰমতটো বেছি হৈছে কিয় কিয় হৈছে মানে সেইটো সেইটোৱে। পোৱা গছ - গছনি কাটি দিছে আৰু তোৰ ধৰিছ এতিয়া পাহাৰ হাৰ বোৰত গোটেই হে পাহাৰ চাহাৰবোৰ জেচিপি লগাই খহাই গোটেই। পাহাৰ চাহাৰ ধ্বংস কৰি দিছে, আৰু তাত থকা জীৱ জন্তুবোৰ ধ - ধৰ এতিয়া হাতী চাতীবিলাক থাকে ন জীৱ জন্তুবিলাক তাত। থাকিবলৈ জেগা নাইকা হৈছে তাৰ ফলত বনৰীয়া জন্তু বাঘ তাৰ পৰা হাতী সেইবিলাক ওলাই আহি টো গাঁৱৰ মানুহৰ মাজত সোমাইছেহি, মানুহৰ মাজত সোমাই পেলাই মানুহৰ তোৰ অনিষ্ট ষ্ট কৰিছে সেইটোতো মানুহৰ নিজৰ - নিজৰ কৰ্মৰ ফলতে হৈছে।
উম - উম সেইটোতো জীৱ জন্তুৰ গাত দুখ দি হব।
অ', ত মানুহকো নিজৰ কৰ্মৰ ফলতে হৈছে
উম,
উম,
এতিয়া - এতিয়া হাতী মানুহৰ সংঘাত মানে ধৰক বন্যপ্ৰাণী হলেও কিমান মানুহৰ মৃত্যু হৈছে।
তাৰ ফলত মানুহৰ মৃত্যুও হৈছে।
কেতিয়াবা ধৰক সেই হাতীও এটাও মৃত্যু হবলগীয়া হয়।
অ' তেনেকুৱা হয়। মান-মানুহৰ নিজকো
উম জীৱ জন্তু খিনিতো বাসস্থানটো আমিয়ে ধ্বংস কৰি আছো ন থাকিবলৈ ঠাই নাইকিয়া জহত।
হেতিতটো গাঁৱলৈ ওলাই আহিবই বা মানুহৰ মানুহৰ মাজলৈ আহিবই।
আৰু ধৰ গছ গছনি কাটি পেলাই বলে সিহঁতৰ খাদ্য বস্তু নাইকিয়া হৈছে ন।
ইহতৰ খাদ্যবস্তুৰ নাটনি হলত খেতিত খাদ্য সন্ধানত ওলাই আহিবলগীয়া হৈছে, আৰু সিহঁতৰ থাকিবলৈ জেগা নাই।
সেইটো মানে এতিয়া আমাৰ গাও বিলাকৰ হেতো এটা প্ৰধান সমস্যা হৈ পৰিছে।
এইটো প একদম প্ৰধান সমস্যা। আৰু আজিকালি যি গাড়ী মটৰ সেইবিলাকো বি
সেইদিনাখন সে আমাৰ ইয়াতে ৰেল ষ্টেচনত হাতী এটা মৰিছে।
উম। সেইটো কিয় হ'ব পাইছে সেইটো মানেটো হেৰিয়ৰ কাৰণে ন। মানুহৰ নিজৰ কাৰণে।
মানুহৰ নিজৰ ভুলৰ যহত এইবিলাক, তই মানুহনো কি কৰিব জনসংখ্যা বৃদ্ধি হৈছে মানুহকো তো থাকিবলৈ এতিয়া ঠাই লাগেই।
অ'।
মানুহে সেই বিষয়টোৰ ওপৰতো অলপ চাব লাগে।
আমি জনসংখ্যাটো নিয়ন্ত্ৰণ কৰিব লাগে।
উম। আহিবি হা আবেলি।
উম- উম ম যাম ত কৰিছ। ততিয়া ঘৰত আছ নেকি?
ঘৰ, কি কৰিবি আৰু।
তাকে ভাত নটো খোৱা হ'লে।
ভাত পানী খোৱা হলি এতিয়া হেৰি নহয় কলেজো প্ৰবন্ধ চলিব এতিয়া এমাহ।
তাকে গ মানে একমাহ হ গবৈ। অ, মই পুৰাে চাহ খাহ আছো।
অ',
নিজৰ ঘৰ গৰু গাখীৰ চাহ বনাই পোৱা ফিৰ স্মমান সাজ
অ, গাৱত কাৰণহে পাইছো এতিয়া ত চহৰত থকা
তহত থকা সেইটো নোপাওঁ।
সেইটোৱে না গাত থকা এইোৱে মানে গাও চহৰৰ মাজৰ পাৰ্থক্যটোৱ এইবিলাক।
উম,
গাঁওত আমি যিবিলাক ফ্ৰেচ ফ্ৰেচ বস্তু পাওঁ সেই বিলাক চহৰত নাপাওঁ নহয় চহৰত এতিয়া পেকেট গাখীৰ কিনিবলগীয়া হ'ল নহয়।
উম,
আমাৰ এতিয়া ঘৰৰ গৰু লোকেল গাখীৰ।
উম, ৰাস্তাত গৈ আছে নেকি!
ৰাস্তাতে এতিয়া কি কৰিবা।
অ'।
ৰাতিহে পঢ়া হয় দিনত নহয় - নহয়।
কতি প বিধিনাথ।
উম,
উম,
গাত কিন্তু এটাই সমস্যা এই কাৰেণ্টটো যে কাটি থৈ দিয়ে।
এছাে ব দে।
নহলে গাৱত ইমান সমস্যা নাছিলে গৰমতো গাৱতো বাঢ়িছে এতিয়া কাৰেণ্টটো কাটি থৈ দিয়া দিনত।
উম,
এ' বাহিৰতে ঘূৰি ফুৰিছো আৰু এতিয়া ভিতৰত থাকিবলৈও এতিয়া বৰষুণ দিয়াৰ পৰা অলপ কমিছে বাৰু
অলপ কমিছে বাও গৰমটো।
উম, আমাৰ এই ওচৰতে নদীখনে আকৌ বৰ সমস্যা দিছে এইখনে।
গৰমৰ পৰিত্ৰাপ তো বহুত বাঢ়িছে গৰম বহুত বাঢ়িছে।
উম, আজিকালি গৰমত ফেন এচিও কাম নকৰেও।
একে। ইমান গৰম ইমান গৰমো।
উম, গেম চেম খেল নে
গেম খেলিব লাগিব তই খেলি আছ নেকি?
মই ৰেগুলাৰ অ,
অ' মাজে মাজে মনোৰঞ্জনৰ বাবে সেইটো গেম চেম খেলিব লাগে।
উম, অ, আমাৰ কলেজত কাইলে ফেচাৰ আছে নহয়। আহিবি থ আহ চাৰে এঘাৰটা বাৰ মানত। যাব লাগিব। অ' সোনকালতে একোৱেই নহয় নহয় ধৰ উম-উম। ভাল লাগিব গায়কহে নামাতিলে বা।
তাকে।
লোকেল গাইক এজনকে মাতিব পাৰিলে হয়।
উম
নেমাতিলে আৰু মানে ইমান ডাঙৰকে নাই পতা যে ধৰ ল'ৰাোৱালী আকৌ পঢ়া শুনা কথা আছে নহয়। মলচান হওঁকে।
পৰিলা হেতেন বাৰো দেই।
উম। তই ঘৰতে আছ' নেকি?
সি ঘৰতে অ'।
অ', চাহ খাই আছোঁ বুলি কৈছিলি নহয়।
তাকে খাই আছিলে চাহৰ চাহ খাই হ'ল বাৰু, তোৰ হেল্ল'
হম?
শুনিছ নে?
শুনিছো ক।
অ, বাকী ঘৰত চবে খবৰ খাতি ভাল?
ঘৰত চবে ভাল অ'।
উম
তহঁতৰ ভালেই চব?
ভাল ভাল ভাল।
অ'। কাম বন এনে চবে কৰি আছে ন
সুধি আছে কামত আজিকালি হাজিৰা কৰিবলৈও হাজিৰ নোপোৱা হৈছে এনেকুৱা অৱস্থা হ'ব।
তহঁতৰ পাহাৰ এটা আছিলে যে, সেইটো আছে নাই এতিয়া?
পাহাৰ আছে আমি তাত পুৰা একদম হেৰি লগা চাহ আছে ইন্দকী ভাষাই খেতি বাতিও তেনেকে কৰা হৈছে আৰু তোৰ হৈছে তাত আমি বাগান লগাইছোঁ।
অ অ আমাৰতো অসমৰ প্ৰধান সেইটো না বাগানতো।
সেইটোৱে ম চাহ বাগানটো পুৰা অসমত পৰা় ন আৰু সেইটো পাহাৰীয়া জেগাত কৰিবৰ কাৰণে ভাল হয়।
আমাৰ অসম পাতো বহুত চাহ ৰপ্তানি হয় বেলেগ দেশলে।
উম, উম।
অসম খনকটো চাহ কাৰানে চিনি পায় ন।
সেই দে
উম তাতে এছিয়াৰ ভিতৰত ধৰ এছিয়াৰ ভিতৰতো ডাঙৰ চাহ বাগানখন আমাৰ ইয়াতে আছে ন।